হেল্ল', অ চুমন। তোমাক মই ৰাতিপুৱা ফোন কৰিছিলোঁ, ফোন কৰোঁতে তুমি ক'বাত গৈছিলা কম্পিউটাৰ ক্লাছ গৈছিলা নেকি পিজিদিচি এ।
অঁ অঁ কম্পিউটাৰ ক্লাছতে গৈছোঁ। সেইটো কাৰণে ফোন ৰিচিভ কৰিব পৰা নাই। এয়া তোমাৰ জো-ৰডত। কিবা কি নামটো কিবা হৃদয় ৰঞ্জন পাঠক বুলি গল্লিটোত। তাতে শ্ৰী শ্ৰী বুলি কিনে। চি ই চি জো-ৰড মাৰিলে আহি যাব মেপত।
চি ই চি জু-ৰোড ন অ তাতে কোৱাচোন কেনেকুৱা কি মানে মাছ মাচুল পাতি কেনেকুৱা? অহ কেনেকুৱা তোমাৰ শিকাই কেনেকুৱা?
শিকোৱাত ভালেই শিকাব। বহুত তোমাৰ ফ্ৰেণ্ডলি টিচাৰছ হয়। ভালে। অ চাৰজনৰ নাম কিশোৰ বুলি। এন এছ এছ ছাৰ্‌টো বহুত ভাল হয়। ভালকে শিকাই দিব তোমাক। উম। তোমাৰ আৰু কি বুলি কয় তোমাৰ এইটো ফিফটিন ফিফটিন না অলপ প্ৰাইভেট ন অলপ। হয় বাৰু। মানে ফিফটিন থাউজেণ্ড তোমাৰ পিজি দিছি মানে অ এইটো একবছৰৰে হয় তুমি ছি‌-ছিস্ক মানছত ফিনিছ কৰিব পাৰা তোমাৰ ওপৰত ডিপেন্ড কৰে তুমি জল্দি ফিনিছ কৰিব পাৰা জল্দি জ ক্লাছত যায়। মিনিমাম খালি তুমি মিনিমাম ছিক্স মান্থছ আৰু অ
আতচা তোমাৰ এতিয়া কিমান মাহ হল?
মোৰ তোমাৰ ছয়মাহ হোৱা নাই ৰবা
ছয়মাহ হোৱা নাই। ছয়-ছয় মাহ হৈ যোৱাৰ পিছত চাগে তোমাৰ হৈ যাব
এতিয়া চাও ৰবা মইতো একমাহমান ক্লাছতে যোৱা নাছিলো বাৰু।
অ ক্লাছ নগ'লে আৰু নিজৰে লছ আৰু
সেইটোৱে এক মাহ ক্লাছত যোৱা নাছি এ ই আকৌ যোৱা ষ্টাৰ্ট দিছে।
আচ্ছা কিমান-কিমান সময় হয়?
এইটো তোমাৰ আ উম একঘণ্টা কৰিব পাৰা ওৱান এণ্ড হাফ আৱাৰ কৰিব পাৰা তাচত একঘন্টা এনে নৰ্মেলি কৰে আৰু তাচত তোমাক যদি কিবা আৰু ডাউত আছে বা তোমাক প্ৰেক্টিছ কৰিব ষ্টেন কৰি থাকিব পাৰা তুমি যিমান সময় কৰা।
মানে নিজৰ আৰু এইটো তুমি এ কোনো সময়ৰ কোনো সেয়া নাই সীমা নাই।
নাই-নাই তুমি কৰি থাকা মানে এটা কণ্ডিশচন আছে কি তোমাৰ যদি বেলেগ বেটচ আহিছে আৰু তাতে যদি স্পেছ নাই তেনেহ'লে তেতিয়া তুমি উঠিব লাগিব আৰু।
আচ্ছা আচ্ছা বেলেগ-বেলেগ বেটছো আছে ন? এনেতো তোমালোকৰ বেটছটোত কিমান মান আছে? ল'ৰা ছোৱালী
আমাৰ বেটছটোৱে তোমাৰ ৰাতিপুৱা এইথ থাৰ্টি বা নাইনত যাওঁ ন সেইটো তোমাৰ বেছি নাই তাতে তোমাৰ চাৰিটা পাঁচটা এনেকুৱাই পাবা। উম বাকী তোমাৰ এই দছটা বজাৰ পৰা এঘাৰটা বজাৰ পৰা বেটছ পূৰা হেনো বোৰত অলপ আহে ভালে আহে আৰু ইভিনিঙত বেছি আহে।
আচ্ছা আচ্ছা ভালেই মই-মই মানে ভাবিছো যে মই লওঁ নেকি কাৰণ আজিকালি জানাইচোন পি জি ডি চি এ ক'ৰবাত নহয় কবাত লাগে ন এইটো?
লাগে তোমাক কম্পিউটাৰ তোমাৰ কম্পিউটাৰ শিকাটো তোমাক লাগিব তোমাক তেলি-চেলিটো লাগিবই জবৰ কাৰণে তোমাক তুমি শিকি থোৱাটো ভাল আৰু তোমাৰ-তোমাৰ পৰ্টফলিঅটো ভাল কৰিব ন
অ সেইটো হয়। মোক মানে বেলেগেও কৈছে তুমি আ সময় যোনখিনি তুমি দিনৰ ভাগৰ এতিয়া ফ্ৰী থাকবো মানে ব্যস্ত নাথাকোঁ ইখিনি সময়ত কৰি লোৱা তুমি নিজৰ
অ' কৰিব পাৰা কৰিব পাৰা। পিছত পিছত আকৌ তুমি বিজি হৈ যাবা তাৰপিছত তোমাৰ টাইম মিলাবলৈ কষ্ট হ'ব তো তুমি এতিয়া ফ্ৰী আছা তো সেইখিনি ইউটিলাইজ কৰা সেইখিনি কৰা আৰু তুমি তোমাৰ কাৰণে ভাল স্কিল এটা শিকি আছা ন তুমি আৰু তোমাক তোমাক সেইটো ৰিটাৰ্ণ তোমাক পইচা দিব তুমি কাম জব চব সেইটো সেইটো থ্ৰু দি কিনে জব পাবা ন
অ সেইটো হয়
ত মানে সেইটো লছ নহয় আৰু মানে
উম হম নাই ঠিকে আছে
তোমাক ভালো লাগিব কৰি কেনে তোমাক এম এছ ৱ'ড, পাৱাৰ পইণ্ট, এক্সেল এইবোৰ শিকাব।
অ'
শিকাব তাৰপিছত ফটোশ্বপ শিকাব
সব শিকাই ন
শিকাই আৰু মুঠতে চি, চি প্লাছ প্লাছ এইবোৰ শিকাব।
আচ্ছা বঢ়িয়া দেখোন
উম কৰিব পাৰা
চি চি চি প্লাইট মানে যাবা নেকি?
অ সেইবোৰ পাইথন চাইথন এইবোৰ শিক
পাইথন যাবা হম হম হম
সেয়া এইচ টি এম এলও শিক গ এতিয়া বৰ্তমান মই এইছ টি এম এল কৰি আছোঁ।
আচ্ছা
তাৰ পিছত তোমাৰ খতম হ'ব আৰু এইচি খতম হোৱাৰ পিছত চি চি প্লাছ প্লাছ এইবোৰ হ'ব আৰু টেলি এই তিনিটা ত ঠিক আছে দেন মই শুনিছোঁ
আচ্ছা, বঢ়িয়া দেখোন তেনেহ'লে তোমাৰ মানে শিকেই আৰু অলমষ্ট তোমাৰ কি হ'ল আৰু তোমাৰ বেছি নাই আৰু
উম তিনিটা টপি ঠিকে আছে আৰু তোমাৰ যে এনেক একো ইচ্যু নাই তোমাৰ ধুনীয়া ৰুমটো পাবা অ' ধুনীয়া পিচি চিচি আহি আছে তুমি আৰামছে তুমি কৰি থাকা ছাৰ আছে, কিবা লাগিলে বুজাই দিব। এ চি আছে এ চিৰ বতা খাই থাকা ফেনৰ বতাহ খাই থাকা মানে দিন টো আৰু ভাল আৰু গৰমত ভাল আৰু তোমাৰ একো কষ্ট নাই
অঁ আজিকালিতো চাকৰিত লাগেই যি - যিমান যি হওক পি জি দি চিএ সেয়া
উম-উম লাগিবয়ে
তোমাৰ এখন চাৰ্টিফিকেট তুমি ন
অ সেইখন ডিপ্ল'মা বুলিকেনে কয় ডিপ্লমা লামা পাবা তোমাৰ যি তিয়া কৰ্চটো খতম হ'ব যেতিয়া তুমি এক্জাম দিবা ন এক্জাম দিয়াৰ পিছত ডিপ্লমা খন পাবা তাৰচত তোমাৰ ডিপ্ল'মাৰ লগত চাৰে ফটো তুলিব তুলিকেনে তোমাৰ চি এ চিৰ যি জু ৰোডৰ পেছ ফোনত আপলোড কৰা ডিবিয়াৰথত দেখা পাইছিলা চাগে সি কৰোতে
অ দি বি আৰত দেখা পাইছিলো দি বি আৰখন তাৰটো কমপ্লিট হৈ গল ন
উম তাৰ কমপ্লিট হৈ গল
এতিয়া মানে চাপজ পি জি দি চি এ কৰ-ক'ৰ্চটো কৰাৰ পিছত তুমি নিজৰ চিঠিখনত মানে তুমি সেইটো দি ব পাৰিবা যে মোৰ পি জি ডি চিয়ে মোৰ আ ওৱান ইয়াৰ
দিব পাৰিবা পি জি ডি চিয়ে কৰা বুলি দিব পাৰে তাতে এনেতো মানুহক তোমাৰ অকল তেলি লাগে বা কিবা এক্সেল লাগে এক্সেল চিত কিবা বনাব কাৰ নে তুমি টো এইটো কৰ্চ কৰিলেটো তুমি চবে শিকি যাবা ন একসেল জানিবা হেয়া জানিবা তেলি জনিবা সেইবোৰতো তোমাক দৰকাৰ ন
উম হম-হম
কাম চামৰ কাৰণে
একাউঞ্চৰ কাম চাম অ লাগে-লাগে একাউন্তছৰ কাৰনেটো তোমাৰ তেলি হয় অ' তেতিয়া মানে কি হয় তুমি এতিয়া চাকৰিত গ'লে মানে তুমি যদি চব জানাই, এম এছ ও জানা এক্সেলো জানা। টেলিও জানা। তোমাৰ মানে সহজ হৈ যাব একাউণ্টিৰ কামো কৰিব পাৰিবা যিহেটো বেক বি কম পাছ
অভিয়াছ্লি। এতিয়া - এতিয়া তুমি কিবা এটা কাম কৰি আছা। ঠিক আছে। এতিয়া সিহঁতক বোলে এনেকুৱা কামৰ মানুহক তোমাৰ বোলে তোমাৰ বছক বোলে এনেকুৱা মানুহ লাগে যোনে তোমাৰ এইয়া পাৱাৰ পইণ্ট, তুমি এক্সেলৰ কাম জানা কাৰণে বা টেলিৰ কাম জানা কাৰণে তোমাক হায়াৰ কৰিছে। আৰু বছক বোলে তোমাৰ বোলে সেয়া লাগে বোলে অ' প্ৰেজেণ্টেছন বনোৱা মানুহ লাগে বোলে। হায়াৰ কৰিব এতিয়া। ঠিক আছে। পতক্কেতো মানুহ নাপায়। তো তোমাৰ তাতে এইটো এডভাঞ্চ আছে কি তুমি ক'ব পাৰিবা মই প্ৰেজেণ্ট - পাৱাৰ পইন্ট প্ৰেজেণ্ট টেছনো জানোঁ। প্ৰেজেণ্টেছন বনাব জানোঁ। অ' তো তোমাৰ এডভান্তেজ তোমাৰ ছেলাৰীটো বাঢ়াই দিব। হায়াৰো কৰিব দৰকাৰ নাই, তোমাৰ ছেলাৰী বাঢ়ি গ'ল। তুমি চব কৰি দিলোঁ। তুমি নিজৰ কামো কৰিলা। প্ৰেজেণ্টেশ্যন বনোৱা কামো তুমি কৰিলা।
উম গম পালোঁ। অ' সেইটো এটা বেনিফিট - বহুত ডাঙৰ বেনিফিট এটা।
টো তোমাৰ আ- কাম্পেনীৰো ভালে গ'ল। তোমাৰো ভালে গ'ল। দুই পিনৰ পৰা ফাইদা।
উম হম। আচ্ছা এইটো মানে তুমি যদি কোৰ্চত নোযোৱাকে ঘৰতে বহি পেলাই বা ইউটিউব চিউটিউব চাই পেলাই শিকিব নোৱাৰি নেকি এম্ এস্ এক্সেলৰ কাম বা
পাৰিবা। কিন্তু তোমাৰ চোৱা, পাৰিবা। পাৰা পাৰিবা। কিন্তু বস্তুটো হ'ল কি তুমি এতিয়া ইউটিউবত চাই আছা। এতিয়া তুমি ইউটিউবক সুধিবা কেনেকৈ? তোমাৰ ডাউট কিবা আছে। কিছুমান এনেকা এনেকা কুৱেচনছ আছে তুমি সুধিব কাৰণে মানে নোৱাৰা ঠিক আছে। তো সেইটো তোমাক অফলাইন টিচাৰ্ছ থাকিলে সিহঁতে তোমাক ভালকে বুজি পাব। তুমি কি ক'ব বিচাৰিছা?
অ' সেইটো হয় কিন্তু। লোৱাটো ঠিক কথা। উম। তাতে ক্লাছত তো এতিয়া তুমি সুধিব পাৰা চবকে কিবা এটা বস্তু এটা সৰু-সুৰা সৰু-সুৰা ব্স্তু এটা বুজি পোৱা নাই।
অ' সেইটো-সেইটো সুধিব পাৰিবা। তোমাৰ তাতে শিকায়ো থাকিব তোমাক এপিনে লি খাইও থাকিব তো তোমাৰ মানে প্ৰেক্টিকেলটো তুমি শিকি গ'লে লাহে লাহে মানে থিয়ৰী খিনিও তোমাৰ হৈছে তেতিয়া তোমাৰ একজামৰ কাৰণেও ভাল হৈছে তুমি এক্জামত অকল মানে থিয়ৰটো ৰা মাৰ থাকিলে নহয় মানে মানে ডিফিকাল্ট হয় ন বস্তুতটো মানে তুমি প্ৰেকটিকেলটো যেতিয়া তুমি ভালকৈ কৰিবা তেতিয়া যেতিয়া থিয়ৰৰিখিনি পঢ়িবা তেতিয়া তুমি বুজি পাবা কিয় প্ৰেক্টিকেলটো মই এনেকুৱা কৰিছিলোঁ মানে পঢ়িবলৈ ইজি হৈ যাব তোমাৰ মানে
উম এতিয়া তোমাৰ যে পৰীক্ষাটো হ'ব পৰীক্ষাটো মানে থিয়ৰৰি প্ৰে্টিকেল দু হ'ব
অ দুটাই হ'ব
কিমান কিমান নম্বৰ থাকে পৰীক্ষাটো
সেইটো সেইটো তোমাৰ মই গম নাপাওঁ দেই সেইটো দিবি এঠ গম পাব এইটো কিমানৰ কৰিছিলে তোমাৰ হাড্ৰেড মাৰ্কচৰে হ'ব লাগে তোমাৰ সেয়াও দিয়ে তোমাৰ প্ৰেজেন্টেচনো এটা বনাব দিয়ে পি পি টি এটা বনাব দিয়ে সেইটোতো মাৰ্কস থাকিব টুৱেন্টি মাৰ্কচ মান থাকে নেকি তাৰপিছত তোমাৰ থিয়ৰি থাকে বাকী আৰু প্ৰেটিকেল সেনেকুৱা মানে ডিভাইড আছে আৰু মানে তিনিটা বেলেগ বেলেগ
এইটো বস্তুতটো ডিগ্ৰী লাগে ন এইটো টুৱেলভ পাছ হ'লেও কৰিব পাৰি পি দি ডি চি এ
এইটো তোমাৰ ডিগ্ৰী লাগে চোৱা এইটো টুৱেলভ পাছ হ'লে তুমি ডিগ্ৰীটো যদি তোমাৰ নাই চছেম বস্তুুৱে হয় কিন্তু তোমাৰ ডিপ্ল'মা খনত পি জি ডি চি নামত তোমাৰ এ ডি চি এৰ নামটো হৈ যাব পি জি ডি চি নহয় এ ডি চি
এ ডি চি আচ্ছা
এডভ্স ডিপ্লমা ইন কম্পিউটাৰ এপলিকেশন কিবা এনেকুৱা তোমাৰ এতিয়া যদি তুমি যদি ডি ডিগ্ৰীখন যদি দেখাই দিয়া তোমাৰ সেইটো মানে এটা তোমাৰ সেয়া আহি যাব টেক এটা আহি যাব পি জি ডি চি এ কৰিছে তুমি পোষ্ট গ্ৰেজুৱেচন ডিপ্লমা কম্পিউটাৰ এপ্লিকেশ্যন
আচ্ছা
সেনেকুৱা
গম পালো গম পালো ঠিকে আছে ত বস্তুটো ভাল কিন্তু বস্তুটো কিন্তু মই কৰিম বুলি ভাবিছো ৰ'বা মই ডিগ্ৰীটো শেষ হল লোৱাৰ লগে মানে শেষ হ'লে আৰু মই এইটো
অ' কৰিবা কৰিবা অ' মোৰ মোৰ লগত লৈ ল'ব পাৰা অ' মোৰ লগত ল'লে তোমাৰ তেওঁ একমাহ মান চাব হব দুইমাহান মোৰটো দুইমাহত খতম হৈ যাব অ তাতিয়ালে তুমি ফ্ৰী হৈ যাবা ন উম মোৰ লগত যাবা ফাৰ্ষ্ট ফাৰ্ষ্ট গলে মানুহ নাৰ্ভাছ হয় ন অলপ তুমি মোৰ লগত যাবা তাৰপিত ফ্ৰী হৈ যাবা তাৰপিছত মই মোৰ খতম হৈ যাব তাৰ পিছত তুমি আৰামচে কৰি থাক
কৰিব পাৰিম অ' গম পালোঁ।
এনেকুৱা আৰু অ' অ' ঠিক আছে দিয়া
দিয়া দিয়া